তেনে এতিয়া আমাৰ টপিকটো হ'ল আমাৰ পৰম্পৰাাৰ বিষয়ে ব
হয়।
হয় তেনেহ'লে এই এইব প্ৰথমতে মই আমাৰ বেংগলী পৰম্পৰা বা অসমীয়া হেল্লো
হেল্লো
অ তুমি যদি জানা কি ক কোৱা অলপ, যে আমাৰ পৰম্পৰা কি কি আমাৰ বিষ কি কি হয় সেইবিলাক।
আমাৰ পৰম্পৰা মানে
উম।
উম হুম। আমাৰ মানে বেংগলী পৰম পৰা বিভিন্ন ধৰণৰ আছে।
পূজা পাতল, উৎসৱ আহিলে কেনেকৈ এইবিলাক কেনেকৈ কৰো?
হম হুম আমাৰ বেংগলী আমাৰ আমাৰ বেংগলী ধৰ্মৰ পৰম্পৰা বহুত বিভিন্ন ধৰণৰ আছে হা। ফাৰ্ষ্টটতে আমি আমাৰ যেতিয়া দূৰ্গা পূজাটো ধৰা পালন কৰা হয়। তেতিয়া তাৰ আগতে আমি আমি তেতিয়া ভেজ মানে ভেজ আহাৰ গ্ৰহণ কৰোঁ, যেনে মানে নিৰামিষ কামত হয়।
হয় হয় । আৰু আৰু তেতিয়া আমাৰ নিৰামিষ নিৰামিষ খানা হয় আমাৰ নিৰামিষ এইবিলাক খাব লাগে ভেজ ভেজ হিচাপে